কি কৰি আছা?
এনেই আজি দোকান পানে আহিছিলো।
অ খবৰ ভালনে?
খবৰ ভাল তোমাৰ?
অ মোৰো ভাল দিয়া কি খালা তে আজি নস্তাত
উম, নাস্তা তোমাৰ ৰুটি খালো তুমি কি খালা আজি?
অ হয় নেকি মই ৰুটি খালো দিয়া। এই সেইদিনা যে তুমি খামৰেঙা গৈছিলা কেনেকুৱা লাগিল। এ সেইদিনা যে তুমি খামৰেঙনা গৈছিলা যে কেনেকুৱা লাগ
অ অ খামৰেঙাটো বৰ ধুনীয়া জোগা মানে এটা ক'ব গ'লে এটা, মানে ৰিলেক্স ফুল মানে ৰিলেক্স লাগা জাগা সেইটো
অ হয় নেকি? এই মানে সেইটো যে তুমি অ কৈছিলা যে গৈছিলো বুলি মই ভাবিলো মানে, সুদুল সুধি লও তোমাক মা মইয়ো যাম বুলি ভাবি আছো এতিয়া মানে আজিকালি ইমান ৰিলচত মানে ভা ভাইৰেল হৈ আছে ন সেইকাৰণে মানে মোৰো যাব ব মন আছে উম উম হয় সেইকাৰণে ত অ মই যোৱা নাই সেই চাই চাও ৰবা এবাৰ যাম বুলি ভাবি আছো। কেনেকুৱা লাগিছে নে জাগাবোৰ কেনেকুৱা হয়।
জাগাবোৰ একদম ধুনীয়া তুমি যাবাচোন কেতিয়াবা সময় পালে মানে,
অ হয় নেকি আৰু মানে কি কি আছে তাতে কিবা ৰিজৰ্ট আছে নেকি?
অ ধেৰ ৰিজৰ্ট আছে তোমাৰ তাতে ৰিজৰ্ট আছে তাৰ পিছত তোমাৰ মম' দোকান আছ ছে ম'ম' পিছত তোমাৰ বেলেগ বেলেগ ধৰণৰ ম'ম' দোকান আছে। আৰু তাতে তোমাৰ এইটো, এ এ এ ওৱান মানে গুৱাহাটীৰ মানে বেষ্ট মমো বুলি ক'ব পাৰি তাৰে,
অ হয় নেকি অ মোৰো খাব মন আছে তাৰে ম, ম মানে ম'ম ভাইৰেল হৈ আছে নোৱাই সেইটোৰ আৰু কিবা কিবি আৰু কিবা বেচে নেকি,
আৰু তুম
তোমাৰ অ বনাইকে বিক্ৰী কৰে তাৰ পিছত তৰমুজ সেইবোৰ কাটিকে বিক্ৰী কৰে, আনাৰস আনাৰসবোৰ কাটে, সেইবোৰ পোৱা যায় আৰু ভালকে,
অ হয় নেকি মোৰো যাব মাৰে মানে তাত, যাই কিনে তোমাৰ কি পিকনিক চিকনিক কৰিব পাৰি ন,
অ', পাৰি, কিয় নোৱাৰি? ভালকে পাৰিম। বহুত মানুহে তাতে আহিকে বহুত মানুহে আহি বহুত ডাঙৰ মানে বহুত মানুহে বাহিৰৰ পৰা পৰা গুৱাহাটী কনা কণাৰ পৰা ঘূৰিবলৈ আহে। আহে তাতে মানে, বহুত ভাল জেগা, গাড়ী লৈ আহে তাতে পিকনিক কৰে পাৰ্টি- চাৰ্টি কৰে। আৰু তাতে এখন অ', বিলো আছে তাতে বিলত মানে অ', সেইটো বটো আছে বটতো উ ফিফটিকে লয়, পাৰ
অ', অ', অ' বততো লৈ যায় নেকি? তোমাৰ
অ', লৈ যায়।
আৰু তোমাৰ এই খামৰেংগা ধৰি আৰু কিছুমান আৰু নাই নেকি ৰিজৰ্ট বোৰ।
আছে, বহুত আছে। ৰিজৰ্ট মই তেনেকুৱা ৰিজৰ্টটো নাজানো। কিন্তু এ এনে তাতে খালী জাগাত যাইকে ফুৰি পাইছো।
অ', অ', হয় নেকি অ, মোৰো যাব মন আছে তোমাৰ আৰু কি কয়? তোমাৰ অ', তোমাৰ এবাৰ গৈছ। ছিলো মই তোমাৰ সেইফালে গৈছিলো মই তোমাৰ এই কি- কি বুলি কয় বা তোমাৰ যে কামৰেঙা যোৱা ৰাস্তাৰ পৰা এটা যে ওপৰলৈ যায়, যে সেইটো ৰাস্তাত কি কয়? এ! তোমাৰ এই খাম খামৰেঙা মানে সামৰেঙগাত যে এই তোৰ যোৱা ৰাস্তা যে আছে সেইটো ফালে মই মোৰ যোৱা নাই মানে সেইফালে তোমাৰ চিধা গৈছিলো। চিধা তোমাৰ কিবা এই পানবাৰী যে আছে কিবা পানৰ এইটো আছে ন। পাণ গছ তামোল গছ মানে তোমাৰ অ', অ', অ',
হয়, হয়।
অ', অ', হয় সেইটো - সেইটো মানে সেই সেফালে গৈছিলো, তোমাৰ সেইফালে এটা ৰিজৰ্ট আছে তাতে গৈছিলো আৰু তোমাৰ সেইফালে মানে এটা ইটোও আছে। তোমাৰ চাহ বাগানো আছে।
হয় নেকি? চাহ বাগানো আছে কেনেকুৱা লাগিল? চাহ বাগানটো
অ', ভাল লাগিছে। বৰ ভাল লাগিছে, চাহ বাগান নে তাতে ফুৰিব গৈছিলো আৰু ম তেতিয়া মানে তোমাৰ এই খামৰেঙাটো ফেমাচ হোৱা না নাছিল ন।
অ', অ'।
সেইকাৰণে মানে তেতিয়া, সেই তেতিয়া গৈছিলো। হৈ গ'ল মোৰ এবছৰ মান যোৱা। মোৰ ফ্ৰেণ্ডৰ লগত গৈছিলো। এ! তেতিয়া গৈছিলো স্কুটিত গৈছিলো। ভাল লাগিছে তোমাৰ এটো মানে এইটো চাহ বাগানৰ চাই কিনে ভাল লাগিল আৰু এইটো ৰাস্তাটো ইমান ধুনীয়া আছে।
উ'ম।
সেইকাৰণে সেইফালে গৈছানে তুমি?
অ', মই গৈছিলো তুমি ভগৱতী তিলা বুলি এখন আছিল নহয়, এইপিনে গৈছা নে তুমি?
অ, ভগৱতী তিলা অ', অ', অ', গৈছিলো অ তাতে গৈছিলো মই।
বুলি আছিলে। চানকা গৈছ নে?
অ', চানকাত অ', কিবা চনকা অ'। সেই তাতে চাগে মই যোৱা নাই নেকি তোমাৰ ভগৱতী তিলতো গৈছো ভাল লাগি তুমি গৈছিলা ন? ভগবত তিলা-
অ, গৈছিলো তাৰ পৰা পুৰা মানে ওপৰৰ পৰা পুৰা গুৱাহাটী নি মানে পুৰা এইটো পথাৰ ব্ৰহ্মপুত্ৰ দেখিবলৈ পোৱা যায়, হয়। তাতে মানে তোমাক কেনেকুৱা লাগিছে। কিন্তু তাৰে কেনেকুৱা মানে কি কৰিছিলা? তাতে যাইকে।
মই তাতে এনে গৈছিলো লগৰ তোৰ লগত গৈ পিনে আমি এনে পিকনিক কৰিছিলো। সৰু এটা পিকনিক কৰিছো, ওপৰত তোমাৰ এই উ'ম এইটো থাকে ন পাতৰি ইমান ডাঙৰ
অ, তাতে আমি যায় কে মানে আমিও তাতে যায়কে তোমাৰ জালমুৰি বনাই খাইছিলো বিৰাট ধান ভাল লাগিছিল। জোগাতটো বিৰাট ধুনীয়া কিন্তু এনেকুৱা গৰমত যাব নোৱাৰি।
ত যাব নোৱাৰি মই ঠাণ্ডা দিনতে গৈছিলো তোমাৰ।
উম,
ভাল লাগিছে ঠাণ্ডা দিনত গৈ কিনে আমি কিবা কিবি অ আৰু বহুত মানুহ যায় তাত কিন্তু অলপ মানে ৰাস্তাতটো অলপ এইটো লাগে মানে কোনো নাযায় ন।
পাহাৰীয়া ন অলপ পাহাৰ জংঘল চল সেইকাৰণে বাক্সাক আৰু হৈ থাকে।
উম-উম হয় জংঘলো আছে মানে মাজতে তোমাৰ এইটো জংঘল চ মানে এ কৰি দিছিলে কাটিছিলে কিন্তু আকৌ এতিয়া হৈছে জাগে এতিয়াতো নাজানো। যোৱা নাই মানে এবাৰ দুবাৰ গৈছিলো।
উম, মই যাওঁতেত পুৰা জংঘল আছিলে। সেইকাৰণে মই যাবৰ কাৰণে একবাৰতো গ'লো দুবাৰ গ'লো তাৰপিছত ভয় লগা হ'ল বিৰাট জংঘল ন।
অ হয় নেকি এইটো আৰু ওপৰৰ পৰা ইমান ভাল দেখাত ন দেখাত লাগে ন। পৰা মানে ইমান ভাল লাগে তাতে বহি কিনে ইমান ভাল লাগে ব তাও আহে ইমান ঠাণ্ডা ঠাণ্ডা, উম উম। উম উম হয় হয়। মই চাইছিলো তাৰে পৰা চানচেট ভিউটো চাইছিলো ভাল লাগে তোমাৰ দেখাত। সেইটোয়ে হয় ভাল লাগে উম আৰু তুমি চানকাত তাতে গৈছা ন?
অ চানকাটো গৈছো তোমাৰ চানকাটো বিৰাট ভাল লাগে চ তোমাৰ দুটা পা মাজেদি চাগে তুমি যোৱা নাই নেকি এইতু চাইডে।
নাই, নাই, নাই এফালে মই যোৱা নাই। উ মানে কেনেকুৱা আছে এইটো জেগাতো?
এতিয়াও মানে খামৰেঙৰ নিচিনাই ডাঙৰ ডাঙৰ ৰিজৰ্ট ৰিজৰ্ট বোৰ আছে।
অ অ তোমাৰ সেফালে তোমাৰ বহুত ৰিজৰ্ট বোৰ হৈ হৈছে ন আজিকালি চন্দ্ৰপুৰ ফালে উম উম উম। উম ঢেৰ ৰিজৰ্ট হৈছে মানে কিবা কিবি বাৰ্থডে কিবা কিবি এনিভাৰ্চাৰী মানে সেইটো হ'লে মানে যাব পাৰি। আৰু তাতে কৰিব লাগে।
অ, সেইফালে চেলিব্ৰেট কৰিব কাৰণে ভাল জাগা। তুমি চেলিব্ৰেত চেলিব্ৰেটি অ, তাতে চেলিব্ৰেট কৰিব পাৰিবা ধুনীয়াকে।
উ উ আৰু তোমাৰ সেইফালে মানে কিবা কিবি আৰু কিবা ওলাইছে ন মানে কিবা এইটো এভেঞ্চাৰ কৰা। আছে নেকি তোমাৰ সেই ওপৰৰ ফালে যে মই কৈছো তোমাৰ চন্দ্ৰ ওপৰৰ যে ওপৰৰ ফালে যে খামৰেংগা।
অ, তোমাৰ আমচঙত এটা এডভেঞ্চাৰ পাৰ্ক বুলি খুলিছে ইমান ডাঙৰ।
অ অ হয় এইটো মই চাই অহ চাইছিলো।
আমচং বুলি জোৰাবাট আমচং বুলি তাতে ডাঙৰ এডভেঞ্চাৰ পাৰ্ক খুলিছে তাতে যাবলৈ মন আছে।
আচ্ছা হয় নেকি মই চাইছিলো সেইটো মোক তো যাব মন আছে বৰ। সেইটো মানে তোমাৰ ই এফালে সেইফালে ওলাইছে নে মানে সেইফালে খুলিছে নেকি?
উম এইটো চাপ
অহ অহ অ হয়। তাতে তোমাৰ কিবা কিবি গাড়ীও চলাব দিব ন কিবা কিবি খেলাও আছে ন এডভেঞ্চাৰ।
অ', অ, ঠিকেই ক'লে যদি গাড়ী চাড়ী চলাব পাৰি এভ্ৰিথিং মানে
উম এতিয়া তোমাৰ ৰিলচত বহুত ভাইৰেল। আজিকালি কিবা নতুন কিবা ওলালে ধৰা ৰিলচত বহুত ভাইৰেল হৈ যায় ন'। উম উম, ইউটুবাৰে যায় কিনে ভাইৰেল কৰি দিয়ে।
অ, অ, তুমি ঠিকেই ভবা মানে মোৰ এডভেঞ্চাৰ পাৰ্কত যাবলৈ মোৰ মন আছে।
অ, মোৰো যাব মন আছে আৰু তোমাৰ সেইফালে মই গৈছিলো যে তোমাক কলো ন চাহপাত বাগানত, তোমাৰ এই খামৰেঙাৰ পৰা গৈছো তাত ও তোমাৰ আছে এটা মই তাতে সোমাইছিলো তাতে তোমাৰ বাইক ৰাইডিং কৰা এইটো আছে।
হয় নেকি বাইক ৰাইডিং।
হয়, তাতে আছে ইমান ভাল লাগে এবাৰ গৈছিলো মই তাতে ভিতৰত সোমাইছিলো বাইক ৰাইডিং ইমান পাহাৰৰ ওপৰত কেনেককা বাইক চলাই কিনে যায় ন তোমাৰ যেনেকুৱা যে এইটা যে বাইক যে থাকে ডাঙৰ যে থাকে ন সেইটো বাইকটো কি বাা কৰে
ডাঙৰ বাইক থাকে অ অ অ এক্সপ সেইটো অফ ৰোডিং কৰা বুলি কয় ৰাইডিং নহয় ৰাইডিঙৰ কাৰণে বুলেট চুলেট হয়।
অ'।
আফোডিং আফোডিং কৰা বাইক বোৰ মানে পাহাৰ
উম, ইমান ওপৰলৈ গৈছিল তোৰ পাহাৰৰ ওপৰত গৈছিল। কেনেকা চলাব পাৰিছে ন চাই কিনা ভয় খাই গৈছিলো এইটো।
সেইটোতো হয় বাৰু তাতে যোৱা মানে অ',
হয়, তুমি এনেকা দেখা পাইছানে কিছুমানে এনেকুৱা বাইক চলাই যায় যে পাহাৰৰ ওপৰত।
অ, ময়ো গৈছিলো ময়ো চলাইছিলো তেনেকুৱা মই চলাই ভাল পাওঁ। তেনেকুৱা আউটডিং কৰি ভাল পাও মই অ'।
অ', হয় নেকি? আৰু এইটো ৰিজৰ্ট যে তুমি কল তুমি যে ৰিজৰ্টত গ গৈছিলে যে চানাকা সেইটোত কিমান কৰি লয় তোমাৰ পইচা
এজন মানে আমি তাতে ৰিজৰ্টত গ ৰিজৰ্টত এন্ট্ৰিটো ফ্ৰি তাত তাৰপিছত ৰিজৰ্টত চাইকৈ আমি খানা খাবলৈ বহিলোঁ খানা খোৱাটো ভাতৰ দাম টো দুশ টকা। ভাতটো খালি দিছে এ এক গমলা ভাত শুনা কথাটো আগতে ভাতো দিলে এক গামলা তাৰপিছত তোমাৰ তাৰপিছত দিয়া ভাত টো দিয়াৰ পিছত অ' মাংসটো দিলে মাংসটো এক এক বাতিকে দিলে মাংসটোৰ দাম তিনিশ ট টকা আৰু ভাতৰ দাম দুশ টকাকে।
অ', হয় নেকি?
এজনৰ পাঁচশ টকাকে লৈছে। আৰু এ বহুত মানে বহুত দাম লৈছে।
বহুত দাম লয় ন তোমাৰ এই ৰিজৰ্ট বোৰত বহুত দাম লয়। দাম লয়। আৰু কিছুমান ৰিজৰ্ট নলয় এনেকুৱা মই এবাৰ খাইছিলো তোমাৰ ৰিজৰ্টত যাই কিনা এই চন্দ্ৰপুৰ ফালে খাইছিলো তোমাৰ কমত আনে খাইছো ইমান দাম লোৱা নাই। এশ সেনেকুৱা তোমাৰ এশ, এশ বিশ টকা এনেকুৱা পঞ্চাশ
আমি আমি সুধিলো ভাত আমি ভাতক কিমান বুলি সুধিলো দিলো দুশ টকাকে বুলি ক'ল মাংস ভাত বুলি ভাবিলো আমি ভাত ভাত আৰু মাংস ললো একক বাতিকে খালো তাৰপিছত কয় কি ভাত এইটো মাংসৰ ভাতৰ খালি দুশ টকা মাংস তিনিশ টকা বুলি, তিনিশ টকাততো মাংস এক কেজিয়ে পাই যাম দেখোন আমি।
উম উম হয় ঠিকেই ক'লা সেইটোতো হয় উম ঠিক আছে দিয়া এইটোৰ বিষয়ত কালি কথা পাতিম এতিয়াথেংক ইউ উম